হেলৌ! অঁ হেলৌ!
হেলৌ!
হেল্লৌ!
হেৰি শুনিছে নে?
অঁ শুনিছো কোৱা।
কি খবৰ?
আছোঁ ভালে তোমাৰ?
মোৰো ভালেই দিয়া
অ অ কলেজ গৈছা
গৈছো তুমি গৈছা
উম গৈছো ক্লাছ চলি আছে
অ আমাৰ ফুল ক্লাছ চলি আছে তোমালোকৰ
অ আমাৰো আৰু ডিউটি কি হ'ল
ডিউটি হ'ল আৰু দুটা জেগাত চাগে দিব নেকি গম পোৱা নাই তোমালোকৰ হ'ল নে নাই
উম আমাৰো খতম হ'ল বাৰু যোৱা মাহটোত
অ
কেতিয়া হ'ব আৰু কেতিয়া কি কয় চামাৰ ভেকেচনৰ পাছত হ'ব কিজানি কৈ আছে কি বা কৰে
চামিৰ ভেকেশ্যন কেতিয়া দিব
জুলাইৰ লাষ্টত দিব কিজানি কাৰণ জুলাইৰ ছেকেণ্ড সপ্তাহত আমাৰ একজাম হব একজাম আৰু প্ৰে প্ৰেক্টিকেল এক্জাম সেনেকে হৈ কিনে কিজানি লাষ্টত দিব আৰু আগষ্টৰ ফাৰ্ষ্টলৈকে থাকিব কিজানি কিন্তু কিবা কৰে আৰু বেছি নিদিয়ে নহয় মাত্ৰ দহ দিনহে দিব
অ দহ দিন নাইবা সাত দিন দিয়ে ন
উম তোমালোকৰ
আমাৰো একে সাত দিন নাইবা দহ দিন ঘূৰিবই নাপাওঁ ভালকে
তাকেতো তথাপি আৰু এনেকে চলি যায় আৰু ঘৰত যাব পাৰো সেইএ আৰু তাকে এইবাৰ ভাবিছো কি আমি ফুৰিব যাম বুলি শ্বিলং
কোন কোন যাবা
মই আৰু মোৰ লগত পাঁচ জনী এনেকে যাব আৰু মানে প্লেনিং কৰি আছো কি হয় অ মানে বন্ধ দিব নহয় বন্ধ দিয়াত মানে দিনাই যাম আৰু সেনেকে তাতে যোৱাৰ দিনা আৰু একদিন থাকি তাৰপিছত গুচি যাম ঘৰত আৰু চবেই
অহ
তাকেই কি হয় ভাবি আছো আৰু
উম
হল হয় অ পৰীক্ষাটো দিয়াৰ পাছত হ'ব আৰু কি কৰে যায় না নাযায়
টাৰ্মিনেল পৰীক্ষা নেকি
অ ছেকেণ্ড টাৰ্মিনেল আমাৰ
অ তুমি কি ক'ব লৈছিলা
অ মানে তুমি হেৰি শ্বিলং গৈছিলা নেকি নে নাই
নাই যোৱা।
অ, ' এই এইকেইদিন বহুত ফেমাচ হৈছে বুল ষ্ট্ৰেক চাইছানে ৰিলচ।
নাই চোৱা মোৰ তাত অহাই নাই ফিডত সেয়া
অ, চাবাচোন ধুনীয়া লাগে জাগাটো তোমালোকে যাব পাৰিবা আমাৰ অ, তাতে যোৱা কথা আছে বুল ষ্ট্ৰেক আহ, এলিফেন ফলছ আৰু এইফালে আ, কি কয় উমিয়ম লেক।
উম।
সেনেকে।
পানী জানো বাঢ়া নাই এতিয়া
অ, 'কোনোবা চাইডে কিবা হৈ আছে বুলি শুনিছো। মানে যাব পাৰা নাই কিন্তু আমি সেই চাইডে নাযাও। আমি ওচৰে ওচৰে খিনি এনেকে যাম আৰু মানে আমাৰ ফ্ৰেণ্ড এজনী আছে তাইৰ ঘৰত সেই আৰু ওৱান আৱাৰ মান ডিচতেন্ঞ্চ হ'ব।
উম।
যোৱাৰ আগত এবাৰ ভালকে চাই ল'বা পানী, চানীৰ হেৰিবোৰ
উম, তাকে সেই তেতিয়ালৈকে যদি গোটেইখিনি ঠিকে ঠাকে থাকে। তেতিয়াহ'লে কিজানি যোৱাতটো হ'ব আৰু আৰু যদি অলপ কিবা কিবি হয় তেতিয়াাহলে নাযাওঁ আৰু কাৰণ ৰিক্ক লৈতো যাব নোৱাৰিম না আৰু আমি মাত্ৰ ছয় জনীহে আৰু বাকী কোনো নাযায় সেনেকে আমি বেছি নাজানো আৰু তাইৰ ওচৰৰ হলেও কি হ'ল তাতে ইমান তাই ফেমিলিযাৰ নহয় বস্তু মানে জেগাক লৈ সেইকাৰণে আৰু
কোনোবাই যাব নে তাই তোমালোকক লৈ যাব।
নহয় প্ৰথমটো আমি সিহঁতৰ ঘৰত যাম কিন্তু তাই ঘৰৰ পৰা পুলিচ, বজাৰলৈকে তাই ফেমিলিৰ কোনোবা যাব অ', থবৰ কাৰণে তাৰপিছতটো নাযায় আমি নিজে কৰিব লাগিবো গোটেইখিনি
আচ্ছা-
বাকী কৰবাত ফুৰিব যোৱা নাই নেকি?
সেনেকে কৰি যোৱা নাই মানে ঘৰৰ পৰা পাৰ্মিচন সেনেকে নিদিয়ে ন'
উম। বাকী এচাইনমেণ্ট আৰু এইবিলাক হ'ল নাই কেয়াৰ প্লেন কিবা কিবি
কেয়াৰ প্লেন লিখি জমা দি থৈ আহিছো কিন্তু সেইদিনাখন মেমে মাতিছিলে তাৰ পিছত মই সেইদিনা মানে মেমৰ তাত যাব নোৱাৰিলো তাৰ পিছত এতিয়া মেমে নাই ডিউটিত গৈ আছে নাজানো কিবা হৈছে ভুলো হয় বুলি কৈছে বহুত খিনি
অ, 'এই মেণ্টেলত ডিউটি খতম হ'ল নেকি তোমালোকৰ
অ, '' মেণ্টেলৰ হ'ল হেৰি ফেব্ৰুৱাৰী মাৰ্চতে হ'ল।
অ, 'অ, 'আমাৰো সিমান মানতে খতম হ'ল বাৰু গোটেইখিনি মানে এক্জাম হ'ল নে এই আমাৰ এইফালে আশাদ্বীপ
অ'!
উম। মানে যিখিনি -যিখিনি দিছিলে কেযাৰ প্লেন কিবা কিবি চব খতম হ'ল নে এক্জাম লৈছে নে নাই
মেণ্টেলৰ অ, ' লৈছে মেনটেলাৰ অ। তাতে লৈছে আমাৰ য'ত মানে ডিউটি হৈছিলে তাতে লৈছে।
অ, 'আমাৰো তাতেই হ'ল বাৰু ঠিকে থাকে গ'ল মেন্টেল টো বাকি থিয়ৰী বা কি হয়। অ, ' মেডিকেল, চাৰ্জিকেলৰো, আমাৰ খতমেই হ'ল কিন্তু এতিয়া চাই্ডৰ, হ'ব আৰু কিন্তু ক'তব দিয়ে কনফাৰ্ম হোৱা নাই কাৰণ এতিয়া জনোৱা নাই আমাৰ ভেকেচনৰ পাছতহে হ'ব কিজানি কি কৰে মেমে তাকে বাকী এই ইনষ্টিটিউটৰ, ওচৰত মন্দিৰ, চন্দিৰ কিবা আছে নেকি?
আছে এটা দুৰ্গামাৰ, মন্দিৰ।
অ গৈছা নে নাই
গৈছোঁ দুবাৰ গৈছোঁ তাতে
অ
তোমালোকৰ তাতে আছে
নাই আমাৰ এইফালে নাই বাৰু সেনেকে যোৱাই নাযায় ক'তো এগ মানে কেতিয়াবাহে আউটিং দিয়ে নহয় সেনেকে যাওঁ আৰু মাজে মাজে আৰু এনেকে কেফে কিবা কিবি এনেকে যোৱা যায় আৰু আৰু ৰিলেটিভ আছে কাষতে সেনেকে যোৱা যায় বাকীটো লং আউটিং বুলি কওতেতো অকল ফেঞ্চি যোৱা যায় বাকী সেইটো যোৱাই নাই
অ ফেঞ্চিটো কমন হৈ গৈছে গুৱাহাটীত থাকিলে
উম আৰু এইফালে এদিনো ওলাই যোৱাৰ লগে লগে তোমাৰ পাঁচশ টো আৰামছে গুচি যায়
তাতকে বেছি গ'লেও কম নাযায়
অ মানে মিনিমাম আৰু আৰু নিজৰ নিজতে কিবা কিবি থাকেই কিনা কিবা কৰা সেইকাৰণে বেছি ওলাই যোৱা নাযায় কাৰণ ইমান পইচা নাথাকে নহয় লগত
অ
পইচা থাকিলে বাৰু হঠাতে কেতিয়াবা হৈ যায় আৰু এই মাজতে আমি এইফালে ফলত গৈছিলো বাৰেগাঁও বুলি কয় তাতে
উম
সেনেকে সেনেকে আহিলো যায় কেনে মাজতে ধুনীয়া ভালে লাগে বাৰু বেছি আমি ৰবিবাৰে গৈছিলো বেছি ভিৰ নাই ঠিকে থাক আৰু আৰু এইফালে চেফটি আছে বাৰু আৰু মানুহ বিলাকো ইমান সেই নহয় কিছুমান জেগাত থাকে নহয় এনেকে কহল হে কৰি কিনে বহুত কিবা কিবি কৰি থাকে তাতে বাৰু সেনেকুৱা নাই
অ মানে মানুহবোৰো ঠিকে আছে আৰু
অ ঠিকে আছে তাকে আমি প্ৰথম কপিলি যাব সুধিছিলো আৰু কিন্তু তাতে কিবা এক্সিডেন্ট হৈছিল কাৰণে মেমে যাব নিদিলে তাৰপিছত আৰু হঠাতে আমি তাতেই গ'লো আৰু দূৰ আছিল কিন্তু এই আমি গাড়ী ভাড়া কৰি কেনে লৈ গৈছিলো সেনেকে ঠিকেই থাক আহি পালো আৰু
বাকী তোমালোকৰ হেৰি কি কয় ট্ৰেডিশনটোৰ বিষয়ে কোৱাচোন
মোৰ টেডেশ্যনৰ বিষয়ে মই একো নাজানো
অলপো নাজানা
কি বুলি ক'ম আৰু নাই মই অকল সৰু থাকোঁতে মছজিদত পঢ়িব গৈছো তাৰপাছত মই আহিছো অকল সেই কিতাপ কেইখনে জানো আৰু কি কি তাকো তাৰ মিনিং কি মই তাকো নাজানো
অকল কি পঢ়িব লাগে মই সেয়ে জানো মানে আখৰ কেইটা চিনি প দেখিলে মই চিনি আৰু এইটো মানে এ এ মই চেন্টেচটো পঢ়িব পাৰো কিন্তু তাৰ বাহিৰে মই একো নাজানো আনকি মই নামাজ পঢ়িব নাজানো সেইকাৰণে মোৰ বহুত লাজ কিন্তু মই শিকিব লাগিব দিয়াচোন কাৰণ এনেকে মোক কোনোৱে একচেপ নকৰিব নহয় সেইকাৰণে তাকে ভাবিছো আৰু
চাই চাই লিখিব পাৰো নচোৱাকে নাজানো মানে মেইন যোনটো হেৰি আছে যেনেকে এ বি চি ডি এনেকে থাকে মেইনখনতো পাৰো কিন্তু যোনটো আমাৰ চেণ্টেন্ঞ্চত লিখে সেইটোতো মই চাই চাই কেনে পাৰো মানে আগতে মজজিদ ত যাওঁতে শিকাইছিল আৰু সেনেকে জানো কিন্তু ডাইৰেক্টলি মই নাজানো বাকী কেইখন কিতাপ আছে সেই জানো আৰু প্ৰথমখন কাইদা তাৰপিছত চিকিৰা তাৰপিছত কুৰণ শ্বৰীফ আৰু এখন আছে উৰ্দু উৰ্দুতো সেনেকে অলপ চলপ শিকাই আৰু
হেৰি তাতে যাওঁতে শিকাই
অ তাতে অ যেতিয়ালৈকে মানে পিবৰ্তি নাপায় তেতিয়ালৈকে যাব পাৰি কিন্তু পিপটি পোৱাৰ পাছত যাব নোৱাৰি আৰু কিন্তু তথাপি আজিকালি কিছুমানে যায় কিন্তু এ নৰ্মেলাইজ নকৰে ইমান আৰু সেইকাৰণে পিউবটি পোৱাৰ পাছত উ নোযোৱা হৈ থাকে লোৱাটো আৰু কিন্তু মোৰ পঢ়াটো কমপ্লিট হৈ থাকিল বাৰু অ তাৰ আগতে
আৰু হেৰি ল'ৰা মানুহৰ
লৰা মানুহেতো যাব পাৰি সিহঁতো অ সিহঁতে যায় না নামাজ পঢ়বৰ কাৰণে
উম
এতিয়াও সিহতে যায় শুক্ৰবাৰে শুক্ৰবাৰেতো সিহতে যাব পাৰে বাকী তিৰোতা মানুহতো ঘৰত পঢ়িব লাগে কিন্তু আজিকালি কিছুমান কিছুমান ঠাইত আহ পাৰে ঈদৰ নামাজ অ মা মাজত মানে এনেকে পৰদা দি কেনে তিৰোটা মানুহ এক চাইড মানে মটা মানুহ এনেকে পাৰি এইফালে মঙ্গগলদৈৰ চাইডে
হোৱাৰ পিছতো পাৰি
নহয় নহয় জেজাৰ পিওবৰ্তি হোৱা নাই আৰু সেই টাইম খিনিত
অ অ
কিন্তু হৈ থাকাতো নামাজ কৰিব নোৱাৰে আৰু সেইখিনি টাইমত তাকে কি হয় বাকী বিহুত গৈছিলে নে ঘৰত হেল্ল'
হেল্ল'
অ বিহুত গৈছিলে নে ঘৰত
অ হেৰি গৈছিলো তুমি গৈছিলা
অ গৈছিলো মইয়ো একদিনে বন্ধ দিছিলে নহয় এনেক ওচৰতে নহয় যাই কিনে আহিলো আৰু
অ তোমালোকৰ বিহুত কি কি বনাই নো
আমাৰ পিঠা এনেকে যদি কোনোবাই বনাই আৰু তেতিয়া লাৰু কিবা কিবি এনেকে খা মানে খোৱা বস্তু বহুত আনে আৰু বনাইও ঘৰত এ তেল পিঠা নাৰিকল পিঠা তিল দিয়া পিঠা সেনেকে বনাই কিন্তু ডাইৰেক্টলি চেলিব্ৰেট নকৰে কৰে খালি ভেলা ঘৰ যোনটো মেজি এনেকে ভেলা ঘৰ থাকে যে সেনেকে সৰু কে বনাই কেনে জ্বলাই দিয়ে আৰু যোনবিলাক আমাৰ মানে এ ল'ৰা আছে ঘৰত আৰু সৰু - সৰু আৰু এইফালে এই চুঙা পিঠা
অ, কিবা হেৰি বাঁহৰ হেৰিত যে বনাই।
অ। সেনেকে অলপ - চলপ কৰে কিন্তু মই গোটেইখিনি দেখা নাই কাৰণ আমাৰ নকৰে যে।
উ
সেইকাৰণে।
মাঘ বিহুৰ নিচিনাই হয় মানে।
অ মা মাঘ বিহুটোৱে পালে। বাকী কেইটাতো ইমান নাপালে, বাকী বহাগ বিহুতো যোনখিনি হিন্দু সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে নাচিব আহে ঘৰে - ঘৰে।
উম হুঁচৰি।
অ হুঁচৰি মানে এনেই নাচিবই, হুঁচৰিটোতো ডাইৰেক্টলি দেখা নাই মই। আমাৰ ফালে সেনেকে নাযায় সেনেকে আৰু। বাকী এনে সেই চাই আৰু। হেৰি হয়, বাকি তুমি ঈদ খাব যোৱা নাই নেকি কতো?
নাই যোৱা নাই, আজিলৈকে পোৱা নাই।
অ কেতিয়াবা টাইম ওলাবা, মই লৈ যাম। আমাৰ ফালে অ। এতিয়া পিছে এতিয়া ৰাখিবা নে কিবা কবা নেকি? অ দিয়া পিছে, বেলেগ দিনা ফোন কৰিম দেই।
অ ঠিক আছে।
অহ।